হেল্ল' অ বন্ধু শুনিছানে অ' কি কৰিছা এতিয়া
গা ধুই উঠিলো ৰ'বা গা ধুই উঠি আছিলো আৰু এনেই লগত অ- অ এই খাই উঠিলো অ' তুমি তেতিয়া ফোন কৰোতে মানে কৈছিলো যে
হয় অ ময়ো খাম ৰবা অলপ পিছত চাহ হ'ব লাগিব তাত নাই ঘৰতে আছোঁ ৰ'বা এতিয়া আজিতো বতৰটো সেনেকুৱা ৰ'দ নাই বাৰু
এই তথাপিও গৰমটো আছে কিন্তু দেই ৰদ নহ'ল কি হ'ল গৰম মানে একদম পুৰা উম
গৰমটো বহুত আছে এতিয়া এতিয়া এ ত তোমাৰ খ হৈ আছে। তোমাৰ তাত গপী আছে আৰু গৰম
হয় হয় হয় তাকেইতো।
তাকেতো আজি মই এটা বিষয় ওলাম বুলি ভাবছিলো তোমাৰ মানে তুমিবা কি ভবা। মানে এই চহৰ আৰু আমাৰ গাঁৱৰ মানে চহৰ আৰু গাঁৱৰ মাজত তোমাৰ কি পাৰ্থক্য মানে। এতিয়া কি ভাবা তুমি চহৰ আৰু গাঁৱৰ মাজত কিবা পাৰ্থক্য আছে নেকি এতিয়াও বৰত বৰ্তমান
নহয়তো আছেতো মানে তোমাৰ এতিয়া মানে আকাশ পাতাৰ পাৰ্থক্য বুলিয়ে মই ক'ম কাৰণ চাবা দেই এতিয়া গাঁৱৰ মানুহবিলাকৰ যিটো মিলা প্ৰীতি এতিয়া গাঁৱৰ মানুহ গাঁৱততো প্ৰায় ছয় সাতখন গাঁও থাকে নহয়। এতিয়া এইখন গাঁৱৰ পৰা সিখন গাঁৱলৈকে যিটো মানে আদান প্ৰদান থাকে বাৰ্তালাপ হৈ থাকে যে ইয় এই ঘৰৰ মানুহে সি সিখন গাঁৱৰ সিঘৰৰ মানুহকো পো চিনি পায় মানে। কোনে ক'ত ক'ত কি নাম কি কথা গোটেইখিনি, এতিয়া তুমি আমাৰ মহানগৰীত চোৱা তুমি ই ওচৰা ওচৰি দুই চাৰি ঘৰ মানুহৰ মাজতে হয়তো কোনে কাকো মাত ভুল নকৰে বা
নকৰে নকৰে মানে কি টাউনত তোমাৰ নগৰ বিলাকত মানে গাঁৱৰ পৰাই যায় বেলেগে যায় অচিনাকি কি মানুহ তোমাৰ, কোনোবাই যাব বেলেগ গাঁৱৰ ঘৰ কোনোবা যে হৈ বেলেগ গাঁৱৰ।
হয়
তেনেকে আৰু টাউন নগৰত মানে তোমাৰ হেৰি হয় মানে মানুহবিলাক অলপ সেই মানে হেৰি কৰে
ব্যস্ত হৈ থাকে মানে অঁ, নিজক লৈ ব্যস্ত মানে মানে বেলেগৰ যে কেতিয়াবা কাৰ সেইঘৰ মানুহ মোৰ সহায় লাগিব বা মোৰ সহায় লাগিব তেওঁক সেইটো মানে ভাবি নেচাই নে নিজ নিজৰ মাজতেই সোমাই ব্যস্ত হৈ থাকে ঘৰত নিজে মানে ম মোবাইল লেপটপ ফোন লৈ বিজি হৈ থাকিব দৰ্জা মাৰি সকলোৱে ৰুমে ৰুমে সোমাই থাকিব সেনেকুৱা ধৰণৰ হৈছে গতিকে পাৰ্থক্যতটোতো বহুতেই আছে আৰু এতিয়া মই তোমাক ঘপক আৰু এটা কথা মনত পৰিল এতিয়া চাবাচোন দেই, গাঁও এখনত যেতিয়া বিয়া এখনৰ কথা হয় ঘৰৰ মানুহৰ তাতে তাতে মানে শুনিবহে লাগে যে অমুকৰ ঘৰত বিয়া বিয়া হৈছে বোলে। বিয়া আৰম্ভ হৈছে, আয়োজন হৈছে, এতিয়া গোটেই গাওঁখনৰ মানুহে মানে হাইট্ৰুজেনদি সহায় কৰে আকৌ কোৱাৰ প্ৰয়োজন নাই যে অ, অমুকটো কাম কৰি দিচোন তমুক কৰি দিয়ে খৰি ফালাৰ পৰা কিবা কৰাৰ পৰা। চব কৰে হয় নে কিন্তু তুমি এতিয়া আমাৰ উম নগৰত ছোৱা।
মহানগৰীত এতিয়া তোমাৰটো তুমি যদি মাতিও অনা যে অ আহিবচোন অকমান সহায় কৰি দিব আহ এনেকুৱা নাই সেইবিলাক নাই যাব সময়ত আহিব খাব উপহাৰ দিব গুচি যাব।
হয় হয়, হয় হয়, হয় হয় আৰু মানে গাঁৱতো কিন্তু টো এটা বস্তু লাহে লাহে কমি আছে তোমাৰ মই চাইছো মানে গাঁও বিলাকতো তাৰমানে আজিকালি নিজক লৈ ব্যস্ত থাকে মই এতিয়া আৰাম পৰি হৈছে তুমাৰ আৰ লাহেকে।
তাকেই মানে আমাৰ এই নগৰৰ প্ৰভাৱটো পৰিছে মানে
হয় হয় পৰিছে ন প্ৰভাৱ পৰিছে এতিয়া তুমি চাবাচোন গাঁৱতো বিয়া বিয়া পাতিলে মানে তোমাৰ আগতে বিয়াত যেনেকে গাঁৱৰ এ এসপ্তাহ যিসপ্তাহ আগৰ পৰা লাগি থাকে এতিয়া গাঁৱত মানে নাই এতিয়া তুমি গাঁৱত চাবা তোমাৰ
শুনা।
গাঁৱত এতিয়া চাবাচোন তুমি, অ, বিলাহ ল'ৰা বিলাকো এই তোমাৰ পাৰ্টি লৈ আহিব লাগে, মানে গাঁৱৰ ল'ৰা ছোৱালী আনিব লাগিব চব্জি কোটা মানুহও আনিব লাগে কিছুমান জাগাত।
হয়, হয়, তাকেটো আগতেতো এনেকুৱা নাছিলে ন'?
নাচ-নাছিলি গাঁৱতো নাছিলে এনেকোৱা তাৰমানে এতিয়া তাৰমানে নাযাও আৰু নকৰো আৰু তেনেকুৱা মানে এই কি দৰকাৰ পৰিছে কি আমাৰ তা নাই মই তাৰ তাত নাযাও নকৰো
অ অ হয় হয়
সেইটোৱে আৰু আৰু তোমাৰ মানে কি এ এতিয়া চাবাচোন তোমাৰ আজিকালি গাঁৱতো মানুহ চানুহ মৰিলে তাৰমানে আগতে যেনেকে ৰাতি মানুহ মৰিলে গাঁৱৰ গোটাই মানুহে ৰখি আছিল তোমাৰ লৰা পি লতে আৰু তে এতিয়া কিন্তু নাই কমিছে আগত থাকি থাকে সেই তোমাৰ এই ঘৰৰ থাগি জুগি খিনি থাকে তোমাৰ
উম উম উম পৰিয়ালৰ খিনি থাকে
বা বংশৰ মানুহকেইটা থাকে মানে তোমাৰ বেলেগ নাথাকে এই সেইটো হৈছে আৰু এই সেইটো তোমাৰ বিয়া পাতি থ ল সে বংশৰ মানুহকেইটাই থাকিব লাগিব
তাকেই এইটোো
এই বিয়াৰ কেইদিন বিয়াৰ দিনা আহিব তোমাৰ বিয়াৰ দিনা আহে সেনেকুৱা তাই তোমাৰ
অ অ অ সময়ত আহিব খাব যাব
হয় হয় টাউন হেৰি আহি গৈছে হাৱা আহি গৈছে মানে টাউনৰ হেৰি প্ৰভাৱটো পৰিছে এই কি হয়
তাৰ মানে আমাৰ নগৰীয়া নগৰত বাৰু ইয়াতে মানুহৰ সদ সকলোৱে কামে কামে ব্যস্ত হৈ থাকে সেই এইটো এটা কাৰণ কব পাৰি যে মানুহে ইয়াত বিয়স্ত থাকে বা ইমান এটা সময় নাপায় মাতকট কথািয়ে বাৰ্তালাপ কৰিব আদান প্ৰদান কৰিব নাপায় সেইটো বাৰু মানিব পাৰি কিন্তু ধৰাক গাঁৱত সেনেকুৱা যদি হৈছে সেইটোতো বেয়া কথা হৈছে
বেয়া হৈছে তোমালোকৰ মানে হৈছে নে না নাজানো বাৰু আমাৰ
উম উম হয় হয় এইটো প্ৰভাৱটো মই লাহে লাহে দেখিছো উম মানে আগতে আগৰ পৰিৱেশটো বেলেগ আছিল উম
তোমাৰ আগৰ পৰিৱেশটো চাবাচোন আৰু গাঁৱত
উম হয় হয় আৰু গাঁৱতো আজিকালি বহুত হাই প্ৰেচাৰ কাজিয়া প্ৰেছাৰ এইবোৰ হৈ থাকে ন
হয় থাকতে গাঁৱতো বহুত হৈ থতেন গাঁৱত বহুত হয় মানে ঘৰৰত ঘৰে হয় তাৰমানে ভায়েকে ভায়ে
তাকেইতো
এ এইটো প্ৰভাৱ মানে তোমাৰ এতিয়া তোমাৰ এতিয়া মানে মানহ পায় আৰু এতিয়া এ ক
হয় হয় ঠিকেই কৈছা তাৰমানে কোনেও কাকো চিনি নাপায়
নাপায় নাপায় এতিয়া খালি মোক লাগে সেইটোয়ে আৰু মোৰো হ'ব লাগে বেলেগ
মানুহবোৰ মানে অহংকাৰী স্বাৰ্থপৰ লো লোভিয়া হৈ গৈছে ন? এই লোভৰ কাৰণেতটো এনেকুৱা হয় যে একেখন ঘৰৰে মানে ধৰা দুই তিনিজন বাৰু ভাই সকাই আছে তেওঁলোকৰ মাজত যে যেতিয়া মানে মাটি যদি ভাগ বতৰা কৰিব যায় ই কব নাই মোক এইখিনি ইমানকে লাগিব সি কব নহব মোক ইমান লাগিব সেই তাতেইতো মাৰপিত কাজিয়া
হয় ভাল মাটিখিনি মোক লাগিব, পথাৰৰ খিনি তোমাক দিব তেনেকুৱা আৰু, এই ৰাস্তাৰ খিনি মোক দিব লাগিব।
উম উম।
কিন্ত আগত সেইটো নাছিল, আগতে ভাই হঁতৰ বহুত মিল আছিল।
মিল আছিল হয়, তাকে আজিকালি টিভি বা বাতৰি কাকতচোন পঢ়িলে সেইবোৰৰে ঘটনা মানে পাই থাকো।
অ অ সেইটোৱেই আৰু, মানে তুমি কি ভাবা আৰু টাউনৰ মানে কি তুমি কি ভাবা তুমি আৰু আৰু কিবা পাৰ্থক্য আছে বহু আছে
আছে আছে বিশেষ উম কিবা বিশেষকৈ মইতো সকলোৱে মানে মানুহৰ মন বিলাক মানে ইয়াতে নগৰত মানে যিটো অহংকাৰ গৰ্ব কৰি থাকে যে মই মানে অমুক কৰো। তমুক কৰো মই এতিয়া সি মই সিহঁতকনো কিয় সিহতৰ ওচৰলৈ কিয় যাম। সিহঁতক কিয় মাতিম মই মোৰ ধৰণে সিহঁতে মোক আগত মাতিব লাগিব। মোৰ তলত থাকিব লাগিব। সেনেকুৱা ধৰণৰ মানে চিন্তা ধাৰণা ভাব বোৰ আছে কিন্তু ভাবো গাঁৱত হয়তো সিমান সেনেকুৱা। নাই আৰু নাই,
হয় এই এইবিলাক মানে বহুত, ছে এতিয়া মানে তোমাৰ এই আৰু গৱাৰ ৰ ত নগৰ মাজত পাৰ্থক্য, মানে কি গা নগৰত অলপ তোমাৰ হেৰি আছে সুবিধা অলপ আছে মানুহৰ।
অ সুবিধা খিনি বাৰু আছে ধৰা এতিয়া ঘপককৈ হস্পিতাল লগা লগা হল অসুখ, হস্পিতেল পাই বিভিন্ন ধৰণৰ সুবিধা আছে কিন্তু মানে গাঁৱত, গাঁৱত এটা মানে শান্তি আছে তুমি। যদি শান্তি বিচাৰি যাব লগা হয় যিটো প্ৰকৃতিৰ ম নিৰিবিলি যিটো মানে শান্তি সে শান্তিটো কিন্তু তুমি গাঁৱতে পাবা মহ এই মহানগৰী অট্টালিকা গাড়ী ঘোৰা শব্দত তুমি সেইটো নাপাবা শান্তি হয়নে।
নাপা নাপাওঁ সেইটো। আছে সেইবিলাক কিন্তু মানে, কি আৰু তোমাৰ এ এতিয়া এই মেডিকেল তোমাৰ স্কুল কলেজ বিলাক আছে।
অ অ,
স্কুল কলেজ বিলাকত। পঢ়িব পাৰি মানে ওচৰতে আৰু থাকে তোমাৰ অফিচ বিলাক আছে। বিলাকটো আমাৰ গাঁৱৰ পৰাই দোৰ হয়। তই ৰুই আহিবি।
অ' তাকেইটো
সেইটো আৰু গাওঁত মানে এইয়ে আৰু গাওঁত তেনে অলপ মানে তোমাৰ গাওঁতো আহিছে কিছুমান বস্তু
উম, উম, হয়, হয়।
চহৰৰ পৰা আহি আছোঁ তোমাৰ।
তুমি তোমাক যদি মই এতিয়া সুধো তুমি ক'ত থাকি বেছি ভাল পাওঁ ন টাউনত নে গাওঁত থাকি ভাল পাবা?
এই গাওঁতেই ভাল আৰু আমাৰ
তাকেইতো উম, গাঁৱৰ যি মানে শান্তিৰ পৰিৱেশ এটা এটা আছে মইয়ো ঠিক সিনে গাঁৱতে মই মানে শান্তিটো বিচাৰি পাওঁ মানে এতিয়া ধৰা কৰ্ম সং সংক্ৰান্তে বা আমি ইয়াত আছো কৰ্ম-কৰ্ম যিটো যিহেতু ইয়াতে উপায় নাই কিন্তু যদি শান্তি বিচাৰি যাব লগা হয় বা আমাৰ মন মগজু যদি আমি ঠাণ্ডা কৰিম বুলি ভাবো তেতিয়াহ'লে সেই গাঁৱৰে মানে এই তাতে পথাৰত ঘাঁহ বনত এনেকুৱাত থাকি মানে আ নদী নি তাত গ'লে মানে তোমাৰ মনটো মানে বেলেগ এটা মানে শান্ত কি লাভ কৰিবা তুমি।
খ।
উম- উম, গাঁৱত গাঁৱতে মানে আমাৰ মেইন শিপাডাল আমি গাঁৱতে পাম আমি।
হয় হয়- হয় আৰু তোমাৰতো গ মেইন মানুহ বিলাক টাউনত গৈ তোমাৰ নগৰত মানে গাঁৱৰ পৰাই যায় টাউনত হেৰি হৈছে।
অ' একেই মানুহ কিন্তু মানে ইয়াত আহি যোৱাৰ লগে-লগে ভাবে যে তেওঁলোক বহুত ডাঙৰ হৈ গ'ল, এতিয়া ধৰ গাঁৱৰ মানুহ খিনিক যেতিয়া ঘূৰি যাব নহয় আকৌ তেওঁলোক যেন আৰু এতিয়া তেওঁলোক বহুত ডাঙৰ একদম তেওঁলোকৰ ইয়াতকে সৰু তেওঁলোক তলত থাকিব সেনেকুৱা ধৰণৰ ভাৱ চিন্তাধাৰা
হয় গুৰুত্ব নিদিয়ে গাঁৱৰ মানুহবিলাকক হয়। এইটোৱেটো। বিয়া বন্ধুতে ভালে লাগিল আজি কথা পাতি পিছত কথা পাতিম আৰু। নিশ্চয় দিয়া।
আজি ইমানতে সামৰো দিয়া।
অ', ঠিক আছে দিয়া।
ধন্যবাদ